হেল্ল,
অ কি কৰিছা?
এ এয়া জাষ্ট পঢ়ি পেলাই উঠিছো।
হয় নেকি?
অ তুমি?
আগৰবাৰ কল কৰোঁতে কি বুলি আহিছিলে?
কিবা। এই কল নাও একজিষ্টেড দেখাই আছে মোক অ অলৰেডি একজিষ্ট দেখাই আছে।
অঁ তাৰমানে দুবাৰ ক'ৰ্ ৰিপিট কৰোঁতে আহিছে।
অঁ,
অ তাৰমানে নেণ্টৱৰ্কৰ ইছ্যু আছিল কিবা।
অ হ'ব পাৰে অ।
উম বাকী খবৰ খাতি ভাল।
খবৰ খাতি ভালেই মোৰ, তোমাৰ?
ভালেই আৰু বৰ্তমান কি কৰিম নো এবাৰ, গৰম গৰম বুলি এতিয়া বৰষুণ ষ্টাৰ্ট কৰিছে আৰু লাহেকৈ।
আমাৰ এইফালে দিয়া নাই দেখোন বৰষুণ,
কি কয়।
আমাৰ এইফালে বৰষুণ দিয়া নাই বোলো।
অ, এইফালে বৰষুণ দি উঠিলে এবাৰি অলপ আগত পুৰা গেৰ গেৰাই দি আছিলে এতিয়া। কমিল আৰু
অ অ তোমাৰ ঘৰ কত নো।
মোৰ ঘৰ ইয়াতে তোমাৰ তেজপুৰ তোমাৰ।
তেজ মোৰ তেজপুৰতে বাৰু
আচ্ছা বাকী কি কৰি আছা বৰ্তমান।
বৰ্তমান মই আই নাই নাই আই টি আই পঢ়ি আছো মই।
আই টি আই পঢ়ি আছা
উম,
কোনটো লাইনৰ আই টি আই।
আই টি আই মই ইলেক্ট্ৰিচিয়ানৰ।
আচ্ছা ইলেক্ট্ৰিচিয়ান ন।
উম,
আচ্ছা ঠিকে আছে তুমি কিমান বছৰ কৌছ লৈছা এইটো।
মোৰ ইলেক্ট্ৰিচিয়ান টো দুবছৰীয়া কৰ্ছ
আচ্ছা মানে কমপ্লিট হ'ব হ'লনে এক বছৰমান হৈছে
নাই নাই এই মই কাইলৈ ফাৰ্ষ্ট ইয়েৰৰ একজাম দিমহে চি বি এ টি
আচ্ছা আটছা ফাৰ্ষ্ট ইয়াৰ তাৰমানে এন এইটো আই টি আই পঢ়িবৰ আগত এণ্ট্ৰেঞ্চ দি পেলাই এণ্ট্ৰেঞ্চ পৰীক্ষা পাছ কৰাৰ পিছতহে এডমিশ্যন কৰিব লাগে ন।
নাই মোৰ তেনেকুৱা হোৱা নাই কিন্তু এইবাৰ শুনিছো তেনেকুৱা হৈছে বুলি।
অ,
কিন্তু মই যেতিয়া এডমিশ্যন লৈছিলো মোৰ খালি কাউনচিলিঙত নাম আহিছে মই এডমিশ্যন টো লৈ লৈছো গৈ।
আচ্ছা মানে আমাৰ। বহুত মানে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী কেইটামানে মানে এন্ট্ৰেন্ঞ্চ কো দিব লগা হৈছিল সিতৰ
অ এনট্ৰেঞ্চ দিব লগা হৈছে ন। মোৰ দিব লগা হোৱা নাছিল বাৰু উম উম হ'ব পাৰে।
উম বাকী এতিয়া বৰ্তমান তুমি মানে আই টি আই কৰি আছা লগতে কিবা। প্ৰাইভেট জব বা বিজনেছ কিবা মাথা মাৰি আছা নিকি
তেনেকুৱা মৰা নাই এনেই ভাবিছিলো ইলেক্ট্ৰিকেলৰ দোকান এখন খোলো বুলি
অ অ অ সেইটো এটা বিজনেছে হব বাৰু
উম যিহেতু শিকিও আছো নিজে কামখিনি ধৰণ কোনোবা ক্লাইন আহিলে নিজও দিব পাৰিম
উম
তেতিয়া দোকানত থাকিব পাৰিম এতিয়া কোনোবাই যদি কয় ৱাৰিং চোৱাৰিং কৰা মানুহ লাগে যদি বিচ তাৰে মই গুচি যাব পাৰিম
আত্ছা ঠিকে আছে এনেই তুমি ইনফিউচাৰ কিবা এই ইলেক্ট্ৰিচিয়নে বিজনেচৰ বাহিৰে বেলেগ কিবা কিবি কৰিবা নেকি ফাৰ্মিং ধৰা চেৰিকালচাৰ, এইবিলাক
মন নাই। মোৰ ডাইৰেক্ট মানে এতিয়া, ডাঙৰ-ডাঙৰ ইণ্ডাষ্ট্ৰ্ৰী বিলাকত, কেতিয়াবা ওলাই ন'! জবৰ কাৰণে।
হয়!
ডাঙৰ ডাঙৰ ইণ্ডাষ্টিজ বিলাকত পাই গ'লে ভাল আছে আৰু ধৰা চেলাৰীটো ভাল পাম
কি কয়
এই ডাঙৰ ডাঙৰ বোলো ইণ্ডাষ্ট্ৰিজ বিলাকত যদি সোমাই ল'ব পাৰোঁ ইলেক্ট্ৰিকেলৰ কামত
অ
তেতিয়া বোলো, চেলাৰীটোও ভাল পাম। কামটোও ইমান বেছি তেওঁ নকৰিব ন'! এতিয়া, ক্ৰুজ শিপ বিলাকতো ধৰা লাগে। ক্ৰুজ শিপতো যাব মন আছে। ক্ৰুজ শিপতো, এ, কাম বহুত থাকে ন?
হয়! তাকে, মই মানে সেইটো, মই বৰ্তমান বাৰু প্ৰাইভেট টিচাৰ কৰি আছোঁ, তাৰ লগতে ব্যয়ৱসায়ৰ অলপ মাথা মাৰিছোঁ, ইফালে। আমাৰ ঘৰত অলৰেডি, তোমাৰ, মুৰ্গী, হাঁহ আছে।
অ'! অ'!
কৰিছে। মানে, মই কৰা নাই, মায়ে কৰিছে।
মুৰ্গী- হাঁহ, এটা সময়ত মইয়ো পুহিছিলোঁ। কিন্তু মানে, মুৰ্গী পুহিলে কি হয়, বেমাৰ এটা আহে ন'।
উম!
এই বেমাৰটোত মৰি যায় দেখোন মুৰ্গী খিনি। বচাবলৈ বহুত দিগদাৰ হৈ যায়।
অ'! মানে, ছিজন চাই পেলাই, এটা আহে হেতঁৰ ন'।
অ' অ'! এটা বেমাৰ, এটা আহে। আমাৰ খিনি নহয় মানে। আমাৰ গাঁৱত কিছুমানৰ তাত আহে ন'? তেতিয়া, একেলগেতো ঘূৰিয়ে থাকে ন' মুৰ্গী খিনি, সেই তেতিয়া মানে, বেমাৰটো, ঘপচে স্প্ৰেড হৈ গ'লে মানে, গোটেইখিনিতে হৈ যায় মানে, চব গাতে।
উম! তাকে, এতিয়া মানে, বৰ্ত বৰ্তমানলৈকে বাৰু এনেকুৱা অমংগল দেখা দিয়া নাই। বৰ্তমান ঠিকে চলি আছে। কাৰণ যোৱাকালি তোমাৰ, সোতৰটা বেচিছে। মুৰ্গী, তোমাৰ তিনি পোৱা, এক কেজি আনিব, চাইজৰ আৰু।
অ' অ'! মানে, ভালেখিনিয়ে আছে আৰু ন'?
অ'! তিনি-চাৰিটামান, এতিয়াও তোমাৰ উমনিত আছে।
অ' অ'!
তেনেকে হৈ থাকে আৰু। মানে, খৰচা এটা আহে বুলি ক'ব পাৰি আৰু।
উম! পাৰি আৰু। মানে, সৰু-সুৰা খৰচা এটা আহে আৰু।
উম! উম! এক্সট্ৰা যিবিলাক, এই, খৰচোতো হৈয়ে থাকে, ফেমিলি। এতিয়া, কিমান খৰচা-খৰচা হয়।
উম! উম!
অলপ হ'লও মানে, সকাহ পায় আৰু মায়ে ধৰা।
অ'! এ, বজাৰ বস্তুখিনিয়ে হওঁক, কিবা এটা আনিবলৈ, ভাজি পাচলি আনিবলৈ। কিবা এটা মিলে আও।
অ' অ'! সেইটোৱে, সেইটোৱেই। তেনেকেই আৰু। আমাৰ ফাৰ্মিং বুলি ক'লে! এতিয়া, আমাৰ ওচৰতো গাহৰিও আছে বাৰু। বেলেগে পুহিচে, মই পুহা নাই। তাৰপৰা, মানে অলপ জানোঁ আৰু কি কি কৰিব লাগে ধৰা।
উম! উম! গাহৰি, ব্ৰইলাৰ ফাৰ্ম কিন্তু, ঘৰৰ ওচৰত থাকিলে বেয়া ন'?
ঘৰৰ ওচত দিয়া আমাৰ ঘৰৰ ওচৰতে আছে সিহঁতক এতিয়া কি ক'ম আৰু নিজৰ মানুহ বুলি কব পাৰু। তথাপিও এতিয়া আৰু সয্য কৰি আছো আৰু।
অ এই মাখিটোও বহুত হৈ যায় কিন্তু ন ঘৰৰ ওচ
মাখি বহুত অ অ মাজে মাজে এটা স্মেল মাৰে বহুত গোন্ধায়।
অ'! এই, সন্ধিয়া সময়ত ওলাই নেকি ন'! স্মেলটো?
উম! পূৰা। মানে, সিহঁতৰ স্মেল নামাৰে। যাৰ যিখিনি দানা আনিব ন', কেম্পৰ পৰা অনা দানা বা যিখিনি পঁচি যোৱা। সেইখিনি খুৱাই যে, সেইখিনিয়ে মানে, বেছি চেণ্ট মাৰে।
উম আমাৰ ইয়াত মানে গাঁৱত পুহিছিল ন গোটেই গাঁওখন মানে গোন্ধাই যায়।
অ তাকেই এতিয়া সেইটোৱে। কৰিম বুলি ভাবিছো আমাৰ এতিয়া হাৰ ফাৰ্ম বুলি কলে ৰাইজেও মানে মানা মানা কৰেটো কৰিব নিদিয়ে যি
অ অ অ।
যেতিয়াই এতিয়া এৰি থৈছে সিহঁতক তাৰপিছত আমিও সেইকাৰণে মাও ভাবিও দিছে। ভাবি ল'ব ল'বা কি কৰ হেনতেন আৰু তেনেকে অলপ এডভাইচ দি থৈ দিছে বাকী জবৰ কাৰণে ট্ৰাই কৰি আছো কিবা কিবি বাৰু তাৰপিছত যদি পাওঁ তেতিয়াহ'লে বিজনেছৰ মানে ইমান মাথা নামাৰো যদি ইন ফিচাৰ বোলে আনফচিনেটলি যদি নাপাওঁ দেন অ মানে কৰিব লাগিব আৰু দেন কৰিব লাগিব আৰু।
অ তেতিয়া জব হেৰি বিজনেছতে মাথাটো মাৰিব লাগিব আও।
উম উম। তুমি এতিয়া তেনেহ'লে আই টি আই কৰি পেলায় অকল কিবা ইলেক্ট্ৰিচিয়ান মানে সেইটো লাইনতে জব তব বা বিজনেছ কৰিবা নে বেলেগ আকৌ জবৰ কাৰণে ট্ৰাই কৰি আছা।
নাই বেলেগৰ কাৰণে মই সেইটো লাইনতে যাম বুলি ভাবিছো সেইটো কি নিজৰ প্ৰফেচনেল হিচাপে বনাই লম আও।
আচ্ছা, তোমাৰ আই তি আই পঢ়াৰ আগত ছেকেণ্ড ইয়েৰ উ'ম, পাছ কৰিলে নে গ্ৰজুয়েচন?
নাই, নাই ছেকেণ্ড ইয়াৰ পাছ কৰিছো।
আচ্ছা, ছেকেণ্ড ইয়েৰ পাছ কৰি মানে এইবাৰ পাছ কৰি তুমি মানে লৈছা আৰু?
এইবাৰ এইবাৰ পাছ কৰি নহয় যোৱা বছৰ পাছ কৰিছিলো মই।
তাকে দুহেজাৰ পঁচিছত।
অ দুহেজাৰ পঁচিছত অ।
হুম হুম ত। এতিয়া ধৰা দুই বছৰ কৰি পেলাই আৰু কিবা কা তাৰ কৰ্চৰ কিবা আছেনে এইখিনি বেছিকখিনিয়ে চাগে শুদাব তোমাক।
উম হু।
হা।
বেছিকখিনি বুলি নহয় মানে ওপৰ লেভেলৰ ৱাৰিং খিনিও শিকাই মানে যেনেকে ধৰা হোষ্টেল ৱাৰিং হওঁক। কালাৰ ৱাৰিং হওঁক।
অঁ, জান মোৰ কথা, উম। তাৰ মই এইটো পইন্টত কলো যে ধৰা কিছুমান কম্পিউটাৰ এডুকেশ্যন যিবিলাক থাকে ন এ ডি চি, এ পি জি ডি চি এ যেনেকে কৰ্চ ৱাইচ থাকে। ত' তেনেকে মানে এতিয়া তুমি দুবছৰ কৰা দুবছৰত টো সকলোবোৰ শিকা নহ'ব ন। চ' বেচিক খিনি বা তেলি খিনিয়ে শিকাব তেনেকুৱা এটা চিষ্টেমত শিকাব বুলি ভাবিছো আৰু মই।
অহ অহ মানে অঁ মানে ৱায়ৰিং যোনখিনি ধৰক অঁ বেছিক হোক নহ'বা ওপৰ লেভেলও হওঁক নহ সেইখিনি মানে অলপ অলপকৈ শিকাই থয়। মানে এটা টানেলত গ'লে ধৰা ৱাৰিঙ কেনেকে কৰিব আপুনি লাইটটো কেনেকে লগাব। এতিয়া টানেলটোত গৈ গৈছে এটা প্ৰথম চুইচটো দিলে প্ৰথম এ প্ৰথম এৰিয়াটো ক্লিয়াৰ হ'ল, হয়নে? প্ৰথম এৰিয়াটো আপোনাৰ ধুনীয়াকৈ গ্ল' হৈ গ'ল, আকৌ তাৰপিছত ইটো ইটো যেতিয়া টাৰনল পাবগে মানে ইটো পাৰ্ট পাবগৈ যেতিয়া তাৰ আৰু এটা চুইচ থাকিব।
হা?
মানে ইটো পাৰ্ট যেতিয়া পাৰ্ট এ শেষ হৈ পেলাই, পাৰ্ট বি টো ষ্টাৰ্ট হ'ব ন টানেলৰ
উম হোম।
তেতিয়া এইটো তাৰপিছত বি নম্বৰ চুইচটো দিব লাগিব। তেতিয়া মানে এই পাৰ্ট এ চুইচ টো বন্ধ হৈ পেলাই পাৰ্ট বি চ এ লাইটটো অন হ'ব। সেই তেনেকুৱা মানে ৱায়ৰিংটো শিকায় আৰু
আচ্ছা, তোমাৰ ডি জি এছ চি এইবিলাক মিটাৰৰ বিষয়ে চাগে চব শিকাব না?
অঁ মিটাৰ বিষয়ে চব খিনি শিকাব।
উ'ম।
আহ আৰু সিহঁতে মানে নিজেও মানে কি কৰে বেলেগ বেলেগ কৰ্চ উলিয়াই দিয়ে। যেনেকে এ চি ফিটিং কেনেকে কৰিব এ চি ফিটিঙৰ কাৰণে বেলেগ ধুনীয়াকৈ ধৰা এসপ্তাহত আপোনাৰ প্ৰথমতে থিয়ৰি খিনি দিলে। তাৰপিছত ভাল যোনবিলাক এক্সপাৰ্ট হয় এক্সপাৰ্টৰ লগত পঠিয়াই দিব এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে।
উ'ম হু'ম অ', এ চি ডি চি এইবিলাক কানেকচন বিলাক ন?
উম, উম
উম ঠিকে আছে। তোমাৰ ছেকেণ্ড ইয়েৰত কিবা চাইন্স নে আৰ্টছ আছিলে?
মোৰ আৰ্টছ আছিলে।
আচ্ছা, তেনেহলে তোমাৰ মানে বেছিক খিনি প্ৰথমতে এ কিতাপ কেইখনমান কিনিব লাগিব। নে কে কিনিছা?
অঁ অঁ কিতাপ কিনোতেই দিয়ে, তাৰ পৰাই দিব।
অহ এইটো তোমাৰ প্ৰাইভেট ন এইটো
মোৰ প্ৰাইভে নহয় মোৰ গভাৰমেণ্ট
গভাৰমেণ্টৰ কৰিছা মানে অ আচ্ছা আচ্ছা ইয়াত তেজপুৰ আই টি আই কলেজ নি
অ অ
আচ্ছা আচ্ছা ঠিকে আছে বাৰু দুবছৰ যদি তুমি ভালকে কোৱালিফিকেচনত মানে ওলাই লব পৰা কৰ্চটো দেন এয়া চৰকাৰৰ লাইনত যাব পাৰিবা। প'ষ্টটো আহি থাকে সেইবিলাকতো মানে চান্স মাৰিব পাৰা আৰু যদি তুমি ভাবা।
অঁ সেইবিলাকৰ আগত তু এ এ আমাৰ আই টি আই পাই মানে অকমান সুবিধা কৰি দিয়ে আৰু।
অ', সেইটো মানে এক্টা মাৰ্কবিলাক থাকে, এইখন চাৰ্টিফিকেট থাকিলে।
অহ।
উম চাৰ্টিফিকেট খনে মেইন আৰু মেইন কথা নহয় জানো?
অ', তাতে গভমেণ্টৰ চাৰ্টিফিকেট খন পালে মানে ভেলুটো বেছি হয় ন প্ৰাইভেটতকৈ।
অঁ অঁ, প্ৰাইভেটত বাৰু তোমাৰ কাম চাব চাৰ্টিফিকেট দি মানে কাম নিদিয়ে, বাত চৰকাৰী বুলি ক'লে এতিয়া তোমাৰ চাৰ্টিফিকেটখন চাব কাম তুমি বাদ দিয়া আৰু তেনেকুৱা আৰু।
তেনেকাই আও
উম এতিয়া আমি এতিয়া ধৰা কিবা চৰকাৰৰ পষ্টত আহিব কৰবাত বুলে আই টি আই কিবা কিবি আহি থাকে নহয় মাজে মাজে ন, ত চাই চাই থাকিবি ৰে এনে লাইক ৰেলৱে
ৰেলৱে নৰ এই ৰেলৱেত পাই গ'লেতো নালাগে আৰু
আহ ত তেনেকুৱা চিষ্টেমত উম তুমি এপ্লাই কৰিব পাৰিবা আৰু দুবছৰ পিছত ন আৰু আহি থাকে ৰেলৱে ইয়াৰ বাই ইয়াৰ আহিয়ে থাকে
অহ ইয়াৰ বাই ইয়াৰ আহিয়ে থাকে
অ তোমাৰ এবছৰ গলেই অ এবছৰ গলে আৰু এবছৰহে আছে ধৰা
উম
অহা বছৰ পৰা তুমি এপ্লাই কৰিব পাৰিবা আৰু এইখিনি
অ অহা বছৰ পাৰি যাম আৰু অ
উম ঠিকে আছে বাৰু তোমাৰ কচটো বাৰু ভালেই ময়ো সেইটো লাইনত যাম বুলি ভাবিছিলো বাট মানে মোৰ এম বি বি এছ পঢ়া মন আছিলে বাট মানে মোৰ নহলগে আৰু সপোনটো পাৰ্চেন্টেজ নাহিল ন চাইন্সৰ সেইটোৰ কাৰণে পঢ়িব নোৱাৰিলো হম হুম বাৰু ঠিকে আছে তুমি কৰ্চটো কমপ্লিট কৰি পেলাই যাবা ভাল লাইনত ন
উম
ঠিক আছে দিয়া গুড নাইট
অহ ঠিক আছে গুড নাইট